অ কোৱা
অ কি কৰিছা
এ মই শুই আছিলো তোমাৰ গা বেয়া
অ এই কিবা ইস্তেটাছ দিছিলা তুমি গা বেয়া বুলি সেইকাৰণে ফোনটো কৰিলো
অ এই তোমাৰ কি আৰু ছোৱালী মানুহ হয়ে যে মাহেকীয়া তাৰ সেয়া আৰু পেট বিষ হয়
তোমাৰ বেছিকে
এ বহুত বেছি তোমাৰ মই এতিয়া টেবলেট কালি এটা খাইছো ৰাতি শুৱোৱাৰ আগত তাৰপিছত এতিয়া ৰাতিপুৱা শুই উঠি চাহ তাহ খাই পেলাই তাহ খাই দিছো টেবলেট খোৱাৰ পিছত তোমাৰ লগে লগে বমি
আহ বে বমি হৈছে যদি কিয় আকৌ বমি কিয় হৈছে পেট চেট বিষয় কঁকাল বিষয় সেইটোতো সেইটো চবৰে হয়
মানে এই টেবলেট টো কি অকমান তিতা তিতা লাগে যে খাই নে লগতে বমিকোও বমিকোও আহি যায়
উম
নানে কিবা তিতা তিতা একে ভাৱ এটা লাগি যায় গৈ যে
অ
অ মই মানে আজিকালি কি হৈছে নাজানো চোৱা হলে মাছ মাংস একো খাব নোৱাৰো আকে বুমিকও বুমিকও লাগি থাকে
ভালকে দেখাবা ডক্টৰেবিলাক ভাল লক্ষণ নহয় মোৰো বাও মইও সোন পতককে মাহৰ মই নহোওঁো যেনিবা সেয়া দেই হয়ে মোৰ পিচি অ দি নিচিনা অকমান আছে মোৰো লক্ষণ বিলাক
স মোৰো সেই পিচিও দিয়ে সেইকাৰণে এইবিলাক হৈ আছে
উম
মানে তোমাৰ ডক্তৰক দেখালে তোমাৰ দেখাই থকা তিনিছে দুই তিনি মাহ মান তোমাৰ ভাল হব
অ
তাৰ পিছত যেতিয়াবা টেবলেট শেষ হয় আকৌ আগ অবস্থা আহি যায়
কি হয় মানে দেৰিকে হোৱা নে নে পেট বিষায়
নাই নাই মোৰ মানে মই সময়মতে হহা কিন্তু মোৰ বহুত বেছি পেদবি হয়
উম পেট বি খোৱাাতটো বেয়া ইমান বেছি পেট খোৱাটো বে মানে নৰ্মেল পেটি খোৱাটো বলেগ কথা মোৰ বেছিকে পেট নিবিষায় মোৰ কঁকাল বিষেষ হয় হা বেছিকে
উম
উম আৰু বেছি পেট বিষোৱা বেয়া কিন্তু দেই
উ ফাৰ্ষ্ট তোমাৰ পেট বিষ আগত মোক ভৰি বিষায় হা
উম
তাৰপিছত ভৰিৰ বিষে বিষে গৈ লাষ্টত এনেকুৱা পেটৰ বিষ হয় কৈছ আৰু তোমাক মই ৰা কালি ৰাতিপুৱা মই ৰাতি ভালকে শুবই প পৰা নাই মই তেনেকে আছো ৰাতিপুৱা টাইমত বেছি হৈ হৈছে
এই ড্ক্তৰ বিলাকৰ ওপৰত বেছি আশা কৰি নাথাকিবা বুজিছা নে ডক্তৰ বিলাকৰ মানে ইমানো সেই টেবলেটবলাক খাই থাকিব নালাগে কাৰণ এইবিলাক ভাল নহয় ন খোৱাটো নেচাৰেলি মানে যিমান ভাল কৰিব পাৰে যত্ন কৰিব লাগে
এই মানে কি জানা নে অ মানে আৰু সহ্য কৰিব নোৱাৰো যেহেতু চাইক্লবামে সবেই খাব পাৰে একো নহয়
অ
মানে সেই তোমাৰ ডটক মই দেখাইছিলো বুলি কৈছিলো যে তোমাৰ
উম উম এদিন মোকো দিছিলা নেকি টেবলেটটো চাই্ নামুটো সেইটোৰ
অ সেইটো সেইটো খালে বিজটো ভাল হয় মোৰ এতিয়া তোমাৰ বিজটো অলপ কমিছোই কিন্তু মানে কি বমি বমি আহি আছে টেবলেট মানে খালে অকমান ঠিক তিা দিতা লাগে মোৰ মানে কি হল তেওঁলো এবাৰ সদায় মানে মই মানে ফাৰ্ষ্ট চুবাই দিওঁ যে মোৰ মানে কিে এইটো বহুত বেয়া ভুল মোৰ মানে টেবলেট সদাই চুবোৱা যায়।
কিয় চোবাই দিয়া টেবলেটটো? ডাইৰেক্ট গিলি দিব লাগে।
মানে টেবলেটো তোমাৰ ডাঙৰ হয় ন' মোৰ ডিঙিত লাগি ধৰে।
উম, মোৰ ডাঙৰ মই এক্সুৱেলি টেবলেট খাই ভাল নাপাওঁ। মই চিৰাপবিলাক খাই ভাল পাওঁ।
উম, সেইটোৱে হয়। তাৰপিছত তোমাৰ খাই দিলো তাৰপিছত মানে তিতা তিতা ভাৱ এটা লাগিলে মোৰ বুক্ বুকুত গৈ পেলাই লাগি ধৰিলে ন'। বেছিকে পানী-চানী খাই দিলো, বেছি তিতা তিতা ফীলটো আহিলে।
অঁ, সেই ডিঙিতে সেইকণতে হেঁহ্ তিতা তিতা ফীল আহি যায় আক '।
অঁ, তাৰপিছত আকৌ তোমাৰ শুই দিলো, শুই দিওঁতে বেছ বেছিকে ডিঙি ওচলে আহি আছে, আহি আছে একে বমি-চমি কৰি দিছো তাৰপিছত এতিয়া অকমান ভাল লাগিছে আৰু। কে চোৱা হ'লে অশান্তিয়ে লাগে। এ সোপা কি ক'ব, এই পি চি অ' দি ডালে চব শেষ কৰি দিলে।
হয় দিয়া। ছোৱালী মানে এইবিলাক প্ৰব্লেম কিহৰ কাৰণে দিব লাগে বাৰু? আগতেও নাছিলেই এইবিলাকে এই এতিয়া যুগতহে মানুহৰ লাইফ ষ্টাইল আৰু খাদ্য অভ্যাসৰ কাৰণে হৈছে। অঁ, উম ইণ্ডিয়াত কি ভাল খাদ্ খাদ্য পাইনো চবতে এতিয়া মানুহে ফেক পনীৰো বনাব পাৰে।
সেইটোৱেটো, সেইটো কল কলৰ কথা এটা গম পাইছা? আমাৰ মাজতে কল আনিছিলে নহয় বজাৰৰ পৰা।
অঁ।
কলটো যে প্লাষ্টিক মানে অঁ, মানে কলটো যদি তুমি এনেকে হাতেৰে মিহি দিয়া নহয় ই পনিৰ যে টুকুৰা-টুকুৰি হৈ যায়। মানে পনীৰখিনি ভাগি দিলে কিবা উম, উম গোটা-গুটি নিচিনা নহয় জানো?
অঁ।
কলটো মানে তেনেকুৱা। তুমি কলৰ সোৱাদে পাবা কিন্তু এনেকে হাতে পিটিকি চালে গম পাবা মানে গাখীৰ এই ফাট্ ফাটি যোৱা তেনেকুৱা টাইপ হয় সেইবিলাক। ইহঁতেৰ বা বহুত ডুপ্লিকেট বাপ্
ৰা ফলৰলৈকে ডুপ্লিকেট বনাব পাৰিছে যদি কিনো কম আও এতিয়া। মানে মানুহে নিজক ঘৰৰ বস্তু ওপতে বিশ্বাস কৰিব পাৰিব। বাকী মানে বজাৰৰ বস্তুবিলাক বাদে দিয়া আৰু তুমি। ত' কি বুলিনো কম? অঁ, গাখীৰ বিলাকো সেয়া হেৰি বনাই, গোটেই পানী দি দিয়ে আৰু কেমিকেল মিক্স কৰি কৰি বনায়।
তোমাৰ এপোৱা গাখীৰ আনিলে তোমাৰ গাখীৰ চাগে একাপ মানেই থাকিব বাকীসোপা পানীয়ে।
অ, গ্ গোটেইসোপা পানী আৰু কিবা-কিবি এগাল মান কেমিকেল মিক্স কৰি কৰি সেয়া গাখীৰ গোন্ধ এইবিলাক চব চেন মাৰি মাৰি সেইবিলাক বজাৰত বেচে।
আমাৰ কিন্তু মানে পনিৰটো কৰেই। আমি যে এইবিলাক যে বাৰ্গাৰ অঁ, বাৰ্গাৰ, পিজ্জা যে খাওঁ যে তাত যে পনিৰ যে দিয়া হয় এইবিলাকো ৰিয়েল নহয় দিয়া।
এইটো ৰিয়েল নহয় গোটেই বিলাক নকলি সেইবিলাক খাই মানুহে বেমাৰ হৈছে।
এ মানে, আমাৰ কি হয় অঁ শুব অ মানে খুড়া এজন আছে আৰু সিহঁতৰ গৰু আছে হাতীক দেখিলে দিয়েহি হাঁ কিন্তু মই মানে সৰু পৰাই গাখীৰ নাখাওঁ। মই গাখীৰ খালেটো মই গাখীৰ চাহটো খাওঁ। কিন্তু মই মানে গাখীৰ খাব নোৱাৰোঁ।
চাহটোহে খাওঁ।
মই গাখীৰ খাব নোৱাৰোঁ। মোৰ গাখীৰ খালেও বমি হয় মানে, অলপ দিগদাৰী হয়।
মই গাখীৰ বেয়াই পাওঁ খাবলে কাৰণে দেই, মই দৈ চৈহে ভাল পাওঁ খাই।
মই আগতে মই দৈ নাখাও, তাৰ পিছত ই ডক্তৰে কৈছিলে মানে দৈ খালে আমাৰ যে পেটটো যে মানে বি ষ হৈ থাকে যে দৈ খালে মানে ঠাণ্ডা কৰি ৰাখে। দৈ খাব লাগে।
গম পাই পাই মানুহে যে দৈ ডেইলি খাব পাৰিলেও বেয়া নহয়। কালি আমাৰ এখেতে আনি দিছিলে মিষ্টি দৈ খা বলৈ মন গৈ আছিলে মই নোকোৱাকৈ কেনেকে গম পালে আনি দিলে খালো অ' তাৰপিছত ৰাতি ভাত পানী নাখালো আৰু, আকৌ আনাৰসো খাই দিলো গোটেই মিঠা তাৰ মানে একে গোটেই দিনটো মিঠা পৰি গল গ'
আগতে তোমাৰ চাবাচোন দৈবিলাক এনেকুৱা ডাঙৰ ডাঙৰকে দিয়ে হয় নে পোৱা হি চাপে মানে বেকাৰীত থাকে হয়, আজিকালি দহ টকাতো দহ টকাটো আইচক্ৰীমৰ নিচিনাকে দৈ দিয়ে।
অঁ, ৰা।
সেইবিলাক যে ভাল নহয় দিয়া।
সেইবিলাক ভাল নহয় আক' মই এই পূৰ বি দৈটো কিনি কিনি খাও নহয় মাজে মাজে। এতিয়া পোন্ধৰ, ত্ৰিশ টকাতটো পায়। উম, দহ টকাতটো দিয়ে। মই দেখা নাই পোন্ধৰ টকাৰটোহে দেখিছো।
অঁ সেইটো পোন্ধৰ টকা হ'ব চাগেল আইচক্ৰীমৰ বেপাৰীকেইটাই যে লৈ ফুৰে যে।
অঁ, এই আইচক্ৰীমৰ বেপৰীকেইটাৰ পৰা লৈ সেইবিলাক নাখাবা। সিহঁতে কিবা কিবি মিক্স কৰি পেলাই বনাই দিয়ে। যোনবিলাক মানে এ ডাইৰেক্ট হেৰি পৰা আহে সেই সেইবিলাকৰ পৰা সেইটোহে খাব লাগে।
এ নাই আমি বহুত বস্তু অ আমাৰ মানে কি জানা মোৰ মানে অলপ মানে চাইনাচ আছে যে, আমাৰ ঘৰত একদম ঠাণ্ডা বস্তু একো নিদিয়ে। মোক খাবলৈ নিদিয়ে মই সেইকাৰণে মানে কলেজ গ'লে কেতিয়াবা কওঁ যে আইচক্ৰীম এটা খাও খাব মন গৈছে বুলি।
অঁ'।
আমাৰ ঘৰত আনি নিদিয়া আৰু মই যে তোমাক কৈ থাকো ন আজি কিবা এটা খাব যাওঁ ব'লা, ঘৰত নাপাওঁ আমাৰ মানে দেউতাই
উম।
একদম ফাষ্ট ফুড আনি নিদিয়ে আৰু তোমাৰ এইবিলাক আনি নিদিয়ে।
দিয়ে দেই দেউতাই আনি আনি দিয়ে খাব লৈ কাৰণ।
আমাৰ ঠাণ্ডা মানে খাব নিদিয়ে।
উম, আমাৰ দেউতাই, অ' এই জোৰাবাতৰ ওচৰত সেইফালে ষ্ট্ৰিট ফুড পাই যে চিকেন ললিপপ কিবা কিবি লৈ আনিব দিলে লৈ আনি দিয়ে ধুনীয়াকে, এইবিলাক খাই খাই এইবিলাক প্ৰব্লেম হৈছে।
আমাৰ দেউতাই সেইবিলাক নিদিয়ে কিবা খাওঁ বুলি ক'লে হয়, ফল মূল আনি দিব নহলে বেলেগ কিবা কি বি আনি দিব ধৰি লোৱা তোমাৰ জামুক ওলোৱা দিনত জামুকে আনি দিব আম ওলোৱা দিনত আম আনিব, কিন্তু এইবিলাক চিঙৰা, টিঙৰা কিবা খাও বুলি কলে আনি নিদিয়ে।
উম, আনি দিয়ে কিন্তু দেই এইটো একচুৱেলি এ তোমাৰ দেউতা ঠিকে কৰিছে, মোৰ দেউতাই মানে হে মই মানে, মানে অশান্তি পাওঁ যে মানে অকমান সেয়ামুখখন উফুন্দাই দিও আৰু আগত মানে কান্দা কান্দা হেৰি কৰি দিও সেইকাৰণে আনি দিয়ে আৰু খাবলৈ কাৰণে।
আমাৰ দেউতাক কেতিয়াবা যদি বেছিকে কওঁ দেউতা কিবা এটা খাব মন গৈছে, তেতিয়া দেউতাই ধৰি ল'ক হেৰি এনেকে মিঠাই, চিঠাই লালমোহন বা কালাকান সেনেকে কিবা আনে আৰু।
অ মই যে কালাকানটো খাই বেয়া পাওঁ, গম পোৱা।
মই ইমান, মই মিঠা বস্তু মই নাখাওৱে।
মই লালমোহনতটো ভাল পাওঁ হা, মই মিঠাই ভিতৰতে লালমোহন আৰু বৰফিটো কাজু বৰফিটো মই সেই দুটা বহুত ফেভৰেট মোৰ তাৰ বাহিৰে বাকী এই ৰাচমলাইটো ভাল পাওঁ
অ এই তোমাৰ যে লাডু এটা আছে যে হেৰি কিবা কমলাটো নহয় বগা লাডু এটা থাকে যে তাৰ মাজত কিবা বাদাম দিয়ে কিবা টুকুৰা-টুকুৰি কে দি দিয়ে যে লাডু এটা বগা কে কমলাতো নহয় এইটো বেলেগ মই সেইটো খাই বহুত ভাল পাওঁ এই যে হেৰি আ কি বুলি কয় ভুঞ্জিজিয়া লাডু নহয় এইটো এই ভুঞ্জিজিয়া লাডুটো তুমি ৰঙাটোৰ কথা কৈছা হয় এইটো ৰঙা নহয়, এইটো ব বগা হালধীয়া নহয়, মই বগাটো কথা কৈছো, বগা এটা আছে তাৰ ভিতৰত বাদাম-চাদাম নাজানো তাত ব উ মানে বাদাম-চাদামো দিয়ে কিবা এই আমি যে তোমাৰ হেৰি খাওঁ এইটো কি বুলি কয় এই নিমকি লগত যে দিয়ে যে সৰু সৰুকে মিঠা গুটি কেইটামান যে
অ অ অ
এনেকে মানে লাডুটোৰ ভিতৰত সাও ভৰোৱা হৈ থাকে আমা দেউতাই প্ৰায় সেইটো আনে মানে চুবাই খাই বহুত ধুনীয়া লাগে
নামটো নজানা ন মিঠাইটোৰ
নামটো নাজানো আমাৰ দেউতাই আও মিঠাই যি দেখে তাকে আনে আৱ
উম আমাৰ আকৌ পেৰাটো বহুত আনে দেই ঘৰত গোলাঘাটৰ পেৰাটো
অ অ সেইটো খাই ভালো লাগে গোলাঘাটৰ কেটা
এ আমাৰ দেউতাই সেইফালে গৈ থাকে সদায় এতিয়া সেইফালে অহা যোৱা হয় ন সদায় মোৰ এতিয়া আমোৱাই গ'ল কিন্তু মই মানে সৰু পৰাই খোৱা সেইকাৰণে এতিয়া মই খাব নোৱাৰো মোৰ চকু আগত থাকিলেও মই নাখাওঁ
এই দোকানত যে তোমাৰ বেচে যে পেৰাকেইটা সেইকেটা খাই বেয়া লাগে কিবা বালি বালি নিচিনা লাগে
অ বেয়া লাগে সেই গোলাঘাটৰ কেইটা ভাল লাগে খাই
মোৰ মাজতে মানে কি আমাক ঘৰত আনি নিদিয়ে জানা মই তোমাৰ ক্লাছ নাইন, টেন থাকোতে তেতিয়া মানে লেজ দিয়ে নহয় লিজাত বহুত বস্তু খাও তোমাৰ উ মানে স্কুল এখনৰ লগতে তোমাৰ হোটেল আছে নহয় একে লগতে তোমাৰ চিঙৰা আগতে মই এটা চিঙৰা কেতিয়াও নাখাওঁ মোক দুটা চিঙৰা লাগিব তেতিয়াহে সেনেকুৱা নিচিনা চিঙৰা প্ৰথমতে বহুত খাওঁ খাওঁতে মোৰ যে পেটত ঘাঁ হৈ গৈছিলে
এহে
অ মোৰ পেটত পুৰা ঘাঁ হৈ গৈছিলে খাব কৰিব নোৱাৰো তোমাৰ তোমাৰ চাৰি মাহ নে, পাঁচ
দিয়াৰ কাৰণে তুমিমানে স্কুলতে পুৰা মাৰি দিয়া আৰু
নহয় নহয় তেতিয়া তেতিয়া মানে ঘৰ তেতিয়া বেমাৰ হোৱা নাছিলে নহয় ঘৰটো আনে মই স্কুলতো খাওঁ মই মানে বহুত খাইছিলো আগতে
উম উম
মানে সেইটো টাইমত কি হৈছিলে টিউচন কৰিব যাওঁ তেও খাওঁ আৰু ৰাতিপুৱাও টিউচন থাকে, ভাতি বেলাও টিউচন থাকে স্কুলত
সেইয়া এই স্কুলত পঢ়ালৈকে একোৱে নাছিল যেতিয়া এই পঢ়িব গলো ৰহা ফালে সেই তেতিয়া এ মানে সদায় চিকন পকৰা সদায় পানী পুৰি, তাৰপিছত সদায় তাৰপিছত তাৰপিছত দুদিন মনে মনে আকৌ বিৰিয়ানী, চিকেন ফ্ৰাইড ৰাইচ, সেইবিলাক খাই খাই একচুৱেলি পি চি অ দি এতিয়া লক্ষণ দেখুৱাইছে আগতে সদায় টাইমতে হও মই পিৰিয়ডচ এতিয়া নহও এতিয়া অকমান পিছুৱাই উম
সেই খাওতে খাওতে গোটেই তোমাৰ চাৰি পাঁচ মাহ মান মইতো বইলে খাই আছো বইলে খাই খাই খাই খাই কোনো মতেহে মোৰ ভাল হৈছেগে
উম
এতিয়া মানে একদম ঘৰত আনিব নিদিয়ে, আমাৰ ভাজি বনালে এসোপা তেল কেতিয়াও নিদিয়ে।
উম মই মানে অকমান তেল মছলা দি পেলাই বনাই খালেই ভাল পাও সে কলেজ ট্ৰল হাই গৈছে গৈ, হা'ই নহয় মানে কলেষ্ট্ৰল অকণ বাঢ়িছে। অ অ দিয়া হব দিয়া নহলে অ দিয়া নহলে যোৱা নহলে পিছতকে কথা পাতিম দিয়া আকৌ অ অ
অ' হ'ব দিয়া।